নমস্কাৰ, বান্ধৱী।
নমস্কাৰ, নমস্কাৰ, ভালনে?
নমস্কাৰ, বান্ধৱী।
নমস্কাৰ ভালনে?
অ' ভাল ভাল ভালে আছোনে?
কি কৰি আছোঁ?
মই এই ভাতকেইটা খাই উঠিছোঁ।
অ'
তই কি কৰি আছোঁ।
মইয়ো এইয়া খাই বৈ অকণমান বহি আছোঁ। ঘৰত ঘৰত ঘৰত।
অ' অ' বাকী ঘৰত ভাল চবৰে?
ভালেই ভালেই তহঁতৰ ভাল?
অ' ভাল ভাল।
উম।
বিহু ঠিকে থাকে গ'ল?
গ'ল আৰু অ'। যোৱা কথা আছিলে তহঁতৰ ঘৰলৈ এই যাবই নাপালোঁ অ'।
এই আমাৰ ঘৰতো আলহী ইটো সিটো আহি আছিলে।
উম-উম।
আকৌ আইতাৰ সকামো আছিলে।
অ
সেইটো কাৰণে ময়ো তেনেকৈ আজৰি নাপালোৱোৱেই বাৰু।
অ সেইটোৱে মোৰো আকৌ এই দিনটো আলহী-দুলহী থাকে। সন্ধিয়া হোৱাৰ লগে লগে হুঁচৰি গাবলৈ ওলাই যোৱা হয়। তেনেকৈ মানে সময়বোৰ পটককৈ গুচিয়ে গ'ল আৰু।
অ। তাকে এতিয়া মই সেই উৎসৱৰ ওপৰতে বোলো অকণমান পাতোচোন।
অ।
মই মানে এই ল'ৰা ছোৱালীবিলাকক এইবিলাক লৈ ক'বগৈ লাগে।
অ উৎসৱৰ বিষয়ে ক'বলগিয়াটো বহুতেই আছে ন আমাৰ অসমখনত।
অ তাকে মই তোৰ সেই ধৰ এনেকে অকণমান আলোচনা কৰি পাতিলে মেলিলে ওলাই যে কথাবিলাক।
উম-উম।
সেইবিলাকৰ ওপৰত মানে লিখিবও লাগিব অলপমান।
অ।
এইবোৰ জমা দিব লাগিব।
অ-অ।
তাকে মোৰ নে এনে তই কি বুলি ভাব মানে? উৎসৱৰ ওপৰতলৈ মানে উৎসৱ কি কেনেকুৱা কি কথা সেইটোক লৈ।
উম তইতো এতিয়া ল'ৰা ছোৱালীখিনিক বুজাবলৈ হ'লেতো একদম সহজকে ক'ব লাগিব ন?
উম।
উৎসৱটো মানুহৰ কাৰণে একদম একেবাৰে গুৰুত্বপূৰ্ণ এটা অংশ আৰু।
উম
উৎসৱ এটা হৈ থাকিলে মানুহবোৰৰ মনত কিমান মানে আনন্দ হৈ থাকে মন বিলাক আমি চব একেলগ হওঁ। একেলগ হৈ পেলাই কিবা এটা পতা হয় কিবা এটা উদযাপন কৰা হয় তেনেকে আৰু।
সেইটো সেইটোত হয়েই আৰু মানে আমাৰ ধৰ অ অসমখনত আৰু যিমান খিনি জাতি জনজাতি আছে ন চবৰে মানে এটা ধৰা একতা এটা আহি যায় নহয়।
উম আহি যায়-আহি যায়।
তই-তই আমাৰ ঘৰত আহিছ মই তহঁতৰ ঘৰত গৈছো।
উম।
সেইটোতো ধৰ যেতিয়া মানে বিহু- চিহু তেনেকৈ কিবা এটা আহে সেইটো টাইমতে যোৱা মেলা হয়।
অ সেইটোৱেই।
উম। আৰু তাকে এ এ এনেকুৱাবিলাকো দিব পাৰিম ন এতিয়া মানে ধৰ আমাৰ বিহুতে তিনিটা বিহুৰ কথা ক'ব পাৰিম। ধৰ বহাগ বিহু, কাতি বিহু, মাঘৰ বিহু,
অঁ বহাগ বিহুৰ কথা আহিলে ধৰ এতিয়া, আহ সাত বিহুৰ কথা ক'ব পৰা হ'ব।
উম উম!
তাৰপিছতে আকৌ কাতি বিহুৰ কথা আহিলে তোৰ, কাতি বিহু বুলি ক'লে আৰু কি আৰু এইয়া পথাৰত চাকি তাকি দিয়াৰ পৰা ধৰি লৈ ন' সেইখিনিয়ে সোমাব।
অ', এইটোও চাগে ক'ব পাৰিম আৰু ন' মানে ধৰ খেতি-পথাৰ যাতে একো পোক-চোক নালাগে সেইটো কাৰণে চাকি দিয়া হয়।
উম, সেইখিনি সোমোৱাব পৰা হ'ব তাৰপিছতে ভোগালী বিহু বুলি ক'লেতো আৰু ভোগৰ
ভোগ অ', সেইটোতো বাৰু হয়ে।
গোটেই চুবুৰীটো মানুহক কেইঘৰে মিলি একে ঘৰতে বা পথাৰতে হওক ভাত এসাঁজ একেলগে খোৱা মাছ, মাংস চব।
উম, উম। কিন্তু মানে আমাৰ অসমত ন' অকল মানে বিহুতোৱে নহয় বাকীও ধৰ দুৰ্গা পূজা হ'ওক, দীপাৱলী হ'ওক ঈদ হ'ওক মানে, প্ৰতিটো বস্তুৱে মানে একদম পুৰা উ, মানুহে মানে পুৰা উৎসাহেৰে এইটো পালন কৰে।
পালন কৰা হয়, হয়, হয়, এইটো হয় এতিয়া মানে কি হয় আমাৰেই এতিয়া উম, বেলেগ ধৰ্মৰ বা বেলেগ জনজাতি তেনেকুৱা বন্ধু-বান্ধৱীতো আমাৰ আছে ন'! তেওঁলোকতো বিহু বুলি ক'লে আমাৰ ঘৰলৈ আহে, ভাল পায়। বিহুত আকৌ নামাতিলেহে সিহঁতি বেয়া পায় মানে। বিহু খাবলৈ তহঁতৰ বিহু খাবলৈ নামাতিলি, তেনেকে বুলি কয়। এতিয়া তেনেকে আমিও এতিয়া দুূৰ্গা পূজা চাবলৈ যাওঁ। তেওঁলোকৰ লগত ভাল লাগে ন' তেনেকেই।
মানে যদি এতিয়া যদি ধৰ মানে মই যদি ক'ব বিচাৰো ন' উৎসৱৰ মূল উদ্দেশ্য। ত' মূল উদ্দেশ্য বুলি ক'বলৈ গ'লে চাগে মানে মানুহক একত্ৰিত কৰি তোলা।
অ', সেইটোৱেই মানুহৰ মনত একতাৰ ভাৱ টো অনা উম, উম।
উম। মানে কিন্তু আজিকালি মানে তোৰ এতিয়া এনেকুৱা হৈ পৰিছে ধৰ মানুহবিলাক বহুত ব্যস্ত ন'। ত' মানে ব্যস্ততা হেৰিয়ত এতিয়া ধৰ এনেকুৱা হৈ যায় মানে সেইটোতো তই বেয়াও পাব নোৱাৰ উম, উম। মানে এতিয়া তইও মোৰ ঘৰলৈ মানে এতিয়া মানে এনেকুৱা কিছুমান তোৰ কাম ওলাই যাব, যিবোৰ কামত তই মোৰ ঘৰলৈ মানে মাতিছোঁ যদিও আহিব নোৱাৰ। বা মইও তোৰ ঘৰলে যাব নোৱাৰো, তেনেকুৱা হৈ যায় মানে।
উম, উম।
কিন্তু মানে এতিয়া ধৰ হ'লেও যেতিয়া উৎসৱ এটা আহে তেতিয়া আকৌ একদম চবেই উবুৰি খাই পৰেহি নহয়।
অ', সেইটোৱে চবে সহযোগ কৰে।
অ'। সঁচাকে মানে বহুত ভাল লাগে অ', একদম কৈছো নহয়। আৰু তোৰ মনত আছে নাই বাৰু কেলে আমি যে এবাৰ একদম এ তইও আছিলি তাৰপিছত আকৌ আমাৰ লগৰ যে আছিলে।
উম, উম।
ইহঁত কিতাৰ নামেই পাহৰি গৈছোঁ মই। দিন হ'ল।
অ'।
আমি যে গোটেইখিনি যে
অ'।
সঁচাকে, সেইবিলাক মানে মনত মনত পৰে মানে আৰু কেলে আমি যে এবাৰ বোকা খেলিছিলো যে, বহাগ বিহুত।
হয়, হয়।
কিন্তু মানে আজিকালি ন' অ সেইবিলাক বস্তু মানে একদম বহুত কমি গৈছে। মানে পৰম্পৰা- উৎসৱৰ যিবিলাক পৰম্পৰা ধৰ। আজিকালি ল'ৰা-ছোৱালীয়ে মানে সেইবিলাক একদমে নেদেখা হৈছে।
সঁচাকে আৰু সেই মানে নৱম, দশম শ্ৰেণীত পঢ়ি থকা অৱস্থাতে বিদ্যালয়ৰ সন্মুখত ধৰ, বিহু- বহাগ বিহুত টো অহাৰ আগত সেই সকলোৱে একেলগে বিহু নচা, গান গোৱা
আৰু তো একদম মানে চাদৰ মেখেলা আৰু বিহু সাজ লাগিবই। বেলেগ চাদৰ মেখেলা নহব, একদম বিহু মু -গা একদম, ৰিহা, ৰঙা সেই ম- প- পতি অ'- কি ব- ব্লাউছ
ৰঙা ব্লাউছ, মুগা মেখেলা, মুগা ৰিহা
লাগিবই, গাম খাৰু লাগিবই।
উম।
সঁচাকে আৰু মানে ধৰ, এতিয়া আজিকালি গৰু বিহুটোত মানে ইমান বেছি এটা আগতে যিটো মানে ফূৰ্তি বা আগতে যেনেকুৱাকে কৰিছিলে ধৰ মাহঁতে অ বা- হা- মাহ হালধি সানি, তাৰপিছত গৰু আকৌ এইবোৰ চাপ মাৰি দীঘ- এই দীঘলতিৰে কোবায়, সেইবিলাক বস্তু মানে আজি কালি একদমেই হেৰি নহ
সেইবিলাক কমি গ'ল। আজিকালিৰ ল'ৰা ছোৱালীয়েতো সেইবিলাক নাজানিবই একেবাৰে ন'।
উম।
আমিয়ে যি পাবলগীয়াখিনি পালোঁ। আমাৰ পিছৰ প্ৰজন্মই মানে বহুতখিনি বস্
অ' মোৰ- মোৰ সঁচা- সেইটো কাৰণেই, মানে মোৰ মানে উৎসৱৰ ওপৰত তোক যে মই এতিয়া সুধিছোঁ মই মানে ভালকে এটা বস্ তু বনাই ৰাখিব খোজোঁ মানে, যিটোত নেকি আমাৰ নতুন প্ৰজন্মই মানে নিজৰ আ এই উৎসৱটোক লৈ মানে বা নি জৰ সংস্কৃতি, নিজৰ পৰম্পৰাটো কেনেকে ধৰি ৰাখিব লাগে, সেইটো বিষয়ে যাতে জানিব পাৰে। কাৰণ মানে এতিয়া এনেকুৱা এটা দিন আহি পৰিছে মানে, য'ত নেকি আমাৰ নতুন প্ৰজন্মই মানে আমি যে এটা সময়ত এনেকুৱা এনেকুৱাখিনি কৰিছিলোঁ, বিহু আহিছিলে, বা পূজা, উৎস, তেনেকুৱা সেইবিলাকৰ মানে সিহঁতি নজনা নিচিনাই হৈ
একেবাৰে নাজানিব, সেইটোৱেই। কোনটো উৎসৱ কেনেকে পালন কৰোঁ। কি কৰা হয়, সেইবিলাক একেবাৰে একেবাৰেই মানে নাথা কিবই তেওঁলোকৰ মাজত।
অ'। কিন্তু মানে আজিকালিতো এনেকুৱা হৈ গৈছে মানে উৎসৱ বুলি ক'লে বেছিকৈ মানে প্ৰদূষণৰহে সৃষ্টি হয়।
অ।
মানে ইমানেই মানুহে হাই ৰুমি কৰিবলৈ লয়
উম উম।
সেইবিলাকেতো ক্ষেত্ৰত মানে সাধ্যয় এনে এতিয়া বিহু এটা আহিলে কিমান শান্তি লাগে, মানুহৰ ধৰ গছ-গজনি কুঁহিপাত সলায় কপৌ ফুলৰ গোন্ধ ত পৰা ধৰি লওঁক কিমান তেনেকুৱা বা এতিয়া মাঘৰ বিহুত মাঘৰ বিহু বুলি ক'লে আগদিনাখনি ৰাতি আৰু মানে চোৰ কৰাটো সেইটোতো থাকিবই।
থাকিবই উম, সেইটো ফূৰ্তি এতিয়া অ' যি কৰিলেওতো কোনেও বেয়া নাপায় ন?
নাপায়।
সেইটো যে ধেমালিৰ কাৰণে কৰে, আৰু চবেই মিলি পেলাই একেলগে এই ধৰক কাৰোবাৰ ঘৰৰ কুঁহিয়া এডালকে চুৰ কৰিছে বা আলু কেইটামানকে খান্দি নিছে বা নাৰিকল এটাকে পাৰি নিছে বা হাঁহ এটাকে কেইজনিবা গঁৰালৰ পৰা চুৰ কৰি নিছে চবেই নি পেলাই একেলগে খাইগে হেৰি কি কৰে, আনকি গৃহস্থ ঘৰৰ মানুহেও খায়। উম
অ খায়। অ কিন্তু আজিকালি আকৌ সেইটো নহ'ব নহয়।
অ আজিকালি সেই আগৰ নিচিনা সেইবিলাক মিলা প্ৰিতিৰ নাই আৰু অভাৱ আজিকালি।
তাৰ মানে হ'লেও মানে এইটো এইটো বিষয়ত যদি অকমান ভাল কে আমি যদি চাওঁ তেতিয়া মানে আমাৰ নতুন প্ৰজন্মই মানে আকৌ যদি আমাৰ আগৰ দিনবিলাকলৈ লৈ আহিব পাৰে আগৰ দিনবোৰ যদি উৎসৱ এটা আহিলে যেনেকুৱা ধৰ আমাৰ হয় মানে গোটেই সমাজত সম্প্ৰীতি আহে, সহযোগিতা আহে, একতা আহে, সেই বস্তুকিছুমান যে আকৌ আহি যায়।
সঁচাকৈ, সেই আগৰ দিনখিনি ঘূৰাই পোৱা হ'লে ভাল লাগিলেহেঁতেন।
এতিয়া পূজাৰ সময়ত চাচোন কিমান মানে পূজা আহিছে বুলি একদম তোৰ চাৰি-পাঁচদিনৰ আগৰ পৰাই মানে গা আমাৰ সাতখন-আঠখন হৈ থাকে। আৰু তো একদম তোৰ আৰু বিদ্যালয় বন্ধ দিব।
উম।
এই এইকেইদিন যাব নালাগে, তাৰপিছত আৰু দুৰ্গা পূজাত এ বস্তু কিনা
সেইটোৱে, আৰু এনেকুৱা নহয় ন যে অকল মানে এ দুৰ্গা পূজাটো আহিলে বুলিয়েই যে অকল বেংগলী সম্প্ৰদায়ৰ লোকসকলৰহে ফূৰ্তি লাগিব বা তেওঁলোকেহে উদযাপন কৰিব হেৰি তেনেকুৱাতো নহয় ন, আমিওতো সমানে সহযোগ কৰোঁ। গোটেইখিনিয়েতো সহযোগ কৰে এতিয়া দুূৰ্গা পূজা আহিছে বুলিয়ে আমাৰ লগৰ মুছলিম সম্প্ৰদায়ৰ লগৰ খিনিক কি ওলাই নাযায় নেকি? আমি দেখোন একেলগেই ঘূৰি ফুৰোঁ ন।
ভাল লাগে ভাল লাগে অ একদম মানে চব বস্তুৱে আমাৰ অসমৰ প্ৰতিটো মানে, উৎসৱেই বহুত ভাল লাগে। অ', সঁচাকে। ভাল লাগিল দে আজি, এই তোৰ পাওঁ জানিলোঁ।
উম্।
সেইটো কাৰণেই মানে, এনেকৈ আকৌ মাজে মাজে দুই এটা কথা পাতিব লাগে।
পাতিব লাগে হয়, আলোচনা কৰিব লাগে।
উম্, তেতিয়াহে গম পোৱা যায়।
উম্।
উম্।
আমিনো লগ পাওঁ কেতিয়া ন'। এনেকেই কেতিয়াবা মাজে মাজে কিবা এটা বিষয় উলিয়াই লৈ, আলোচনা কৰিব পাৰিলে ভাল লাগে আৰু।
ভাল ভাল, সঁচাকৈ। আহিবিচোন, সময় উলিয়াই।
বাৰু, যাম বাৰু দে, সময় সুবিধা মিলাই।
অ'। বাৰু, তেতিয়া হ'ব।
অ' অ', ঠিক আছে বাৰু দে।